অ, অ শুনিছোঁ, শুনিছোঁ
কি কৰি আছা ভাই
এনে অলপ বহি তুমি
এই তাকে ৰ'বা মই অ অ', এই কৰ'বাত যাব ওলাইছো, তাকে। গাও ধুব লাগিব গাও ধুব ওলাইছো আৰু বাকী ৰাতিপুৱা কি খালা
ৰাতিপুৱা মই ভাতকে খালো আৰু তুমি উম।
ঠিকে আছে গা গাঁৱৰ মানুহকেইটা ভাতে খাই ন বেছি ৰাতিপুৱা আহাৰ ভাতে
অ, অ মেইনলি ভাতে চলে
এ মই এ মই খাবো খালো ৰ ৰবা মই তিয়হ খালো আৰু ছয়াষ্টিক খালো ৰবা
অ'।
বাকী তেনেকুৱা খোৱা নাই এনেকুৱা এই দুপৰীয়া ভাতে খাম তাইলে বাৰে
দুপৰীয়াও ভাত, পুৱাও ভাত, ভাতেই মেইন আৰু
উ গাঁৱৰ মানুহ ভাতেই মেইন
উম।
প্ৰিয় খাদ্য বুলি কলে ভাতেই ৰাতিপুৱাও ভাত খোৱা দেখা যায় উ। অ তাকে মানে আজি অলপ এই যে আমাৰ যে যেনেকুৱা তোমাৰ শব্দ প্ৰদূষণ হয় তাৰপিছত তিছত বায়ু প্ৰদূষণ হয় তাৰপিছত পানী প্ৰদূষণ হয় নিশ্চয় এইবিলাকৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছিলোঁ
অ তুমি ঠিকেই ভাবিছা এইবোৰৰ ওপৰত কথা পাতি আমাৰ জৰুৰীও হয়।
হয়, হয়, হয়। মতে মানে অ শব্দ আহ শব্দ প্ৰদৰ্শন তোমাৰ আমাৰ নিজৰ কাৰণে হয় চ' আমাৰ কিছুমান মানুহে মানে এ এ মানে ৰাস্তা দি যাই থাকিলে ৰাস্তাটো খালী থাকিলেও মানে হৰ্ণ হৰ্ণৰ অপব্যৱহাৰ কৰে। মানে এনে এনে হৰ্ণ বজাই আৰু মানে
অ এনে এনে বজাই আৰু হয় হয় কিছুমান লোকে যেনে এই আমাৰ যোনটো গা গাড়ীৰ চাইলেঞ্চাৰ বুলি কয় সেইটোৰ কিবা সেইটোৰ আৱাজটো ডাঙৰ কৰি লৈ নিজ বনাই লয় আৰ পি এম দি লয় আৰ পি এম সেইটো আৱাজটো বহুত বহুত ডাঙৰ হয় এইেইটোতো সেইটোৰ দ্বাৰা আৰু বহুত শব্দ প্ৰদূশন হোৱা বুলি মইও ভাবো
উম উম ঠিকেই ঠিকে তুমি ঠিকে গছা ভালে গছা তাৰপিছত তোমাৰ আৰু বায়ু প্ৰদূৰ্ষন তোমাৰ গাড়ী মটৰৰ পৰা হয় মানে আজিকালি বিভিন্ন ধৰণৰ গাড়ী, মটৰ চলাই বহুত মানে গুৱাহাটীতো কবই নালাগে। মানে পুৰা গাড়ী মটৰদি এনিটাইম জামে হৈ থাকে ৰাস্তা চ' গাড়ী মটৰ অলপ কিছু কমিলে মানে মই ভাবো আৰু মানে অ' কমি যাব মানে প্ৰ শব্দ মানে এ অ বায়ু প্ৰদূষণটো
বজখন ম ম সেইটো সেইটো কিন্ত সেইটো মইো ভাবো যে গাড়ী মৰ গাড়ী মটৰৰ পৰা হয় কিন্তু কেৱল গাড়ী মটৰৰ পৰাই যি বায়ু প্ৰদূষণ হয়, সেইটোও কিন্তু নহয় কাৰণ ক' কল আজি আজিকালিৰ দিনত কল কাৰখানাৰ প্ৰভাৱো কলখানা-কাৰসানাও বহুত বাঢ়ি গৈ বাঢ়ি যোৱা দেখা যায় কাৰণ দেখা গৈছে কাৰণ এইবোৰো ফেক্টৰী এইবোৰৰ পৰাই ওলোৱা নিৰ্গত হোৱা প্ৰদূষিত হোৱা বোৰেও আমাৰ বায়ুমণ্ডলত গে, গেছবোৰ দূষিত কৰা দূষিত কৰা দেখা যায়।
হয় হয় ঠিকে কৈছা ঠিকে কৈছো ভালে গৈছে তাৰ পিছত মই ভাবো মানে পানী প্ৰদূৰ্ষণ মানে কেনেকুৱা হয়, মানে পানী প্ৰদূৰ্ষণ তুমি যোনটো ওলা ছেত্ৰীৰ পৰা মানে পিৰ পৰাতো অকল তিয়াই নু নাই ন লেতেৰা পানী ওলাই কিছুমান লেতেৰা কেমিকেলো ওলায়
ওলাই
কেমিকেল বোৰ এ টো কি কৰে মানে ডাইৰেক্ট নদীত পেলাই দিয়ে তাৰ ফলত কি হয় নদীৰ মাছবোৰ ফুৰে বা আমিয়ে খাওঁ পানী মানে আমি কেতিয়াবা গাঁৱতব যাওঁ নদীত
যাও-যাও-যাও।
চ' তেতিয়া মানে সেইবিলাক পানী আ আমিও অপ মানে ব্যৱহাৰ কৰো মাছ, মাছে যোনটো মানে বেয়া বস্তুতটো খাই বেয়া বেয়া তাকেতো বেয়া বেয়া বস্তু খাই আৰু এইটো মাছটো আমিয়ে খাই আছো ত' এইটোৰ কাৰণে মানে পান পানীৰ অপ ব্য্ৱহাৰ হয় ন পানী প্ৰদূৰ্ষণটো।
হয়, পানী প্ৰদূ্ষণ হোৱাৰে
হয়-হয় তাৰ পিছত আজিকালি দেখা পোৱা যায় মানে
এই মাত্ৰ যে
হয়-হয় কোৱা।
তুমি
উম
চালৰ মাৰো হোৱা দেখা যায় কিন্তু প্ৰদূষিত পানী ফলত
হয় হয় ঠিকে কৈছা ঠিকে কৈছা সেই তাকে মানে পানী প্ৰদূ্ষনতটো তোমাৰ এ জাবৰ জোথৰ ৰুৰ পৰাও বেছিভাগ হয় মানে বানপানীৰ যে সৃষ্টি হয় ন' বানপানীৰ যে সৃষ্টি কি হয় এইটোওতো পানী প্ৰদূৰ্ষণ বুলিয়ে কয় ন'।
ক ক
হয়। চ বানান জাবৰ জোতৰ আমি আজিকালি দেখা পোৱা যায় যে মানে য'তে ত'তে মেলাই থৈ ইটো মানে ডাষ্টবিন ইউজ নকৰো, ড্ৰেনত পেলাই থৈ দিো তাৰ ফলত কি হয় ড্ৰেইনবোৰ ব্লক হৈ যায় ড্ৰেইনবোৰ ব্লক হলে তোমাৰ মানে পানী বৰষুণ দিলে পানীবোৰ ওলাই যাব নোৱাৰে ড্ৰেইনেদি এই তাৰ তাৰ ফলত মানে কি ক্ৰিটিম বানৰ সৃষ্টি হয় হয় নে বাৰু
অ হয় হয় এইটো এইটো ঠিকেই কৈছা কাৰ এই কৃত্ৰিম বানৰ পৰা আমাৰ পানীবোৰ যাব নোৱাৰে, যাবলৈ ৰাস্তা নোপোৱাৰ দৰে হয়। হৈ কিনে মানুহৰ সেই কাষৰীয়া অঞ্চলবোৰত বানপানীৰ সৃষ্টি হয়।
হয় হয় ঠিকে বুছা ঠিকে কৈছা
এই মোৰ মই ভাবো যে পানী প্ৰদূৰ্ষন কমাবলৈ হ'লে আমি জাবৰ আমাৰ কৰিব পৰা কাম যেনে বিশেষকৈ জাবৰ- জোথৰবোৰ পেলোৱা পানীত পেলোৱা বা নদ-নদী পেলোৱাটো বন্ধ কৰিব লাগে এই গুৱাহাটী গুৱাহাটী চহৰত তে জাবৰ-জোথৰবোৰ কত নেপেলাই কেৱল নদীবোৰতে পেলোৱা দেখা যায়।
হয় হয় নদী তাৰপিছত ড্ৰেইন
অহ।
চ' এইটোয়ে মানে-মানে এইটো মানুহে কিয় কৰে মানুহে মানে নিজৰ টাইমটো বচাব কাৰণে এইটো ক কামটো কৰে
অ কৰিব কৰে কৰে।
চ' এইটোৰ ফলত তোমাৰ কুকুৰো এই জাবৰ-জোথৰ খাই একো খুব মানে পশুকেইটাও মানে বেমাৰত কৰে ন' কুকুৰ যেনেকুৱা হয়। ৰ মই এইটোয়ে ভাবো মানে মানুহ মানুহ সজাগ হলে চব মানুহ ঠিক হব আৰু
অ হ'ব হব চব মান আহ প্ৰদূৰ্ষণ, প্ৰদূৰ্ষণৰ মই প্ৰদূ্ষণৰ লগত আমাৰ মাটি প্ৰদূষণ। ঘ আহে মোৰ মতামত
হয় হয় হয় কোৱাচোন অলপ মাটি পতে
অহ মাটি প্ৰদূষণ মানে আমাৰ এতিয়াতো আমাৰ অসমত ধান খেতিৰে বতৰ ন'। এই এ এই সময়ত এই সময়ত নহ আমাৰ খেতি পথাৰত মাহ চ সকলো মানুহে, মানুহে আমাৰ খেতি পথাৰত শস্য-শস্য লগতে তাত কৃত্ৰিম সাৰ সাৰ বাৰ-বাৰ। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা দেখা যায়। সেইবোৰৰ প্ৰভাৱত মাটিৰ উৰ্বৰতাও বহুত হ্ৰাস হয় ফলত আমাৰ মাটিবোৰো প্ৰদূ্ষণ হোৱা দেখা যায় বা মাটি ত আমি ধৰি লোৱা মাটিত আমি জাবৰ জোথৰ বা আমাৰ প্লাষ্টিক পেলনীয়া পেলন প্লাষ্টিক বোৰ। পেলালেও আমাৰ মাটি প্ৰদূষণ হোৱা দেখা যায়
হয় হয় ঠিকেই কৈছা ঠিকে এ বা আৰু এটা হ'ব পাৰে যে এনেকুৱা আজিকালি যে মানুহে পাহাৰ কাটি ঘৰ যে বনাই আছে
অ অ অ সেইটো হয়
এই এইটো এইটো মানে, এইটো ক্ষেত্ৰতো মাটিৰ অপ ব্যৱহাৰ পাহাৰ কাটি ঘৰ বনালে মানে মানে কি হয় মানে মাটি খহি পৰে ন কেতিয়াবা ভূমিজ নৰ ফলত মানে ভূমিকম্পৰ ফলত পাহাৰৰ পৰা মাটি ঘৰি পৰে চ' মই ভাবো মানে মানুহে মানে প্লেইন জেগাত মানে সমান জোগাত মানে যিমান মানে পাৰে ঘৰ বনাব লাগে পাহাৰ কাটি বনোৱাাতো সেইটো মানে ঠিক ঠিক নহয় মানে
ঠিক নহয় ঠিক নহয়
হয় আৰু তোমাৰ বায়ু প্ৰদূষণটো মানে গছ কটাৰ ফলতো হয় কিন্তু বাহ
অ অ সেইটো সেইটো গছটোতো আমাৰ বায়ুমণ্ডলৰ অতি গুৰুত্বপূৰ্ণ বিষ গুৰুত্বপূৰ্ণ বস্তু বুলি ক'ব পাৰি কাৰণ গছটো আমাক বায়ু বায়ুৰ অন্যতম গেছ অক্সিজেনটো আমাক বহুত আমাক লাগতিয়াল গেছটোৱে গ প্ৰদান কৰে আৰু আমি বায়ুমণ্ডলৰ কথা ক'বলৈ গ'লে বায়ুমণ্ডল আমাৰ বায়ুমণ্ বায়ু প্ৰদূষণ হোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ অ অসুবিধা হোৱাৰ অসুবিধা দেখা দিয়া দেখা পোৱা যায় যেনে বায়ুৰ মণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমমান বাঢ়ি যোৱাৰ ফলত আমাৰ এই বা বায়ুমণ্ডলৰ যে কি ল কি লেহাজ বুলি কৈ আছে দাদা ব অজালাৰ ফুতা হোৱা দেখা যায় বায়ু বায়ু এইটো বায়ু প্ৰদূষনৰৰ ফলতেই হোৱা দেখা যায় কিন্তু
হয় হয় ঠিকে কৈছা ঠিকে কৈছা তুম তুমি ধুনীয়া কথা কৈছা বায়ু মানে আমাৰ গছ বোৰে মেইন তুমি চোৱা এতিয়া যদি গছ বোৰ অ মানে বহুত গছ থাকিল হয় তোমাৰ বতাহ মাৰি থাকিলে ফলত মানে বাহিৰৰ যে মানে ধূলি বালিটো আছিল। কিছু পৰিমামানে কম হৈ গ'ল। গছে মানে ৰখাই ৰাখিলে হয় ন এ তাৰ তাৰ পিছত তুমি প পানীৰে প্ৰদূৰ্ষণ চোৱা মই ক'লোে পানীৰ প্ৰদূৰ্ষণ মানে কেনেকুৱা ৰোদ কৰি মানে জ মানে য'তে ত'তে নেপেলাই তুমি যদি খাল এটা খুৰি কেনে নিজৰ জাবৰ খাল ভাল কৰি ৰাখা
হয়
ডাষ্টবিনত পেল পেলাবও নালাগে নিজে জাবৰ জোথৰবোৰ যদি খাল এটা খুৰিকনে ৰাখা তাতে খাৰ হব খাৰটো তুমি কিবা শাক পাচলিত দিবৰ কাৰণে শাক পাচলি গাৰোতে মানে ইউজ কৰিব পাৰা ন খাৰটো
অ' ই সেইটো বস্তু সেইটো বস্তু আৰু আৰু সেইটো বস্তু ইউজ কৰিলে মাটিৰো উৰ্বৰতাো অলপ বাঢ়া দেখা যায়। এই হালটো মাটি প্ৰদূশনৰো অলপ কম পৰিমাণে মাটিও প্ৰদূষন হোৱা দেখা যায় তাৰ পৰা
হয় হয় তাকে মই ক'ব বিচাৰিছো যে মানে আহ বা ইয়াৰ প্ৰ দুখন কি কয় কি বায়ু বায়ু প্ৰদূষণৰ মানে এ মেইন কাৰণটোৱে হয় গছ কটা আমি
আহ
ফলত ধ ধি বালি মানে মানে ধূলিটো উৰিব জোগা পাই ন চ' ধূলিটো ডাইৰেক্ট আমাৰ নাকে মুখে সোমাই যায়
আহ তাৰ পৰা আমাৰ বিভিন্ন বেমাৰ হোৱাও দেখা যায় কিন্তু
হয় হয় বিভিন্ন বেমাৰ হোৱা দেখা যায় যেনে তোমাৰ অ কাহ হয় চৰ্দি হয় চৰ্দি চৰ্দি হয় চৰ্দি হয় মেইনলি চৰ্দি হয় হয় চৰ্দি হয় মেইনলিতো চৰ্দি হয় ধুতলি মেলি সোমালে তাৰপিছত কেতিয়াবা আমাৰ বাই চলোৱা টাইমত অ ধূলি বালি চকুতো সোমাই যায় মোৰ নিজ
চ হুমাই হুমাই হুমাই এইটো এইটো হয় কিন্তন্তু আৰু ইয়াৰ ফলত দুৰ্ঘটনাৰ সৃষ্টি হোৱাও দেখা নাই আমাৰ অ ওচৰে পাজৰে হয় আৰু মোৰ আজি মোৰ হৈ পোৱা নাই বাৰু
হয়-হয়-হয় মানে এইটোৱে মানে মানে আমি যিমানবোৰ প্ৰদূ্ষন আছে নহ, চ'ব নিজৰ নিজে। ঠিক হলেহে, প্ৰদূষণটো ঠিক হ'ব। যেনেকে, তোমাৰ বায়ু প্ৰদূষণ, নিজে বেছিকে গছ লগোৱা বায়ু। প্ৰদূষণ কমি যাব, তাৰপিছত তোমাৰ। পানী প্ৰদূষন নিজে তুমি ডাষ্টবিনত বা ঘৰত খাল খান্দি মানে বস্তুবোৰ ৰাখা।
কমি যাব, হয় নহ?
হয়, হয় আৰু আমি অলপ।
তাৰ পিছত, তোমাৰ পানী প্ৰদূষণ। তুমি ফেক্টৰিবোৰ যেনেকুৱা, ডাঙৰ ডাঙৰ খাল খুৰ। সেইকাৰণে সেহঁতৰ নিজৰ কেমিকেল বোৰ মানে পেলাব পাৰে, নদীত নেপেলাই।
সেইয়ে আৰু মোৰ হয়তো সেইটোৱে ভাবো। কাৰণ, আমি চব প্ৰ-প্ৰকৃতিয়ে আমাক চব ভাল বস্তুৱে দেই। কিন্তু, আমিহে তাক। প্ৰদূষন-প্ৰদূষন মুুক্ত কৰা আৰু প্ৰদূষন প্ৰদূষিত কৰাৰ মাজত আমি আমি তাক অপব্যৱহাৰ কৰো বা প্ৰদূষণমুক্ত কৰাটো আমাৰ হাততে আছে ব প্ৰদূষিত কৰাটো আমাৰ হাততে কিন্তু আজিকালি প্ৰদৰ্শন মুুক্ত কৰাতকে, প্ৰদূষিত প্ৰদূ্ষন কৰাটোহে। বেছি দেখা যায়, কিন্তু?
হয়, হয়, ৰাখিছো। হা, ৰাখিছো।
অহ-অহ দাদা।